কোৱা
কি কৰিছা
হেই এনেই বহি আছো পুখুৰী পাৰত তুমি
তোমাৰ এয়া বাহিৰতে বহি আছো যি গৰম দিছে ভিতৰত সোমাবই নোৱাৰে
উম কি ক'ব মই এই মাছ মাংস লৈছিলো পিছত যি গৰম ঘামিলো তাৰপিছত মায়ে বকিলে উঠি য তাৰ পিছত সন্ধিয়া টাইমত অকণ বহি চাম আৰু পাও নেকি
উম মই আজি তোমাৰ ইমানে গৰম লাগিছে চাৰিবাৰ মান গা ধলো নেকি
উমেি গা যাবা আকৌ এই গৰম সোমাই যাব
এ ইমান গৰম পিছত নোৱাৰি থাকিব
এইটো এই গৰম দিনত বেছি গা ধুৱাই থাকিলেও গৰম সোমাই যায় গাত পিছত জ্বৰ উঠিবগৈ তোমাৰ ভোগ কি ক বমি হব এইবিলাকে বেমাৰ আহে এতিয়া
আচ্ছা
উম
ম খ বেছি সহ্য় কৰিব নোৱাৰা যে গৰম একেটা গালি ধই পেলাওঁগে মানে মোৰ কি বহুত ঘামো মই টুক টুকে পানী বৈি যায় একদম
হয়নে
ব্যানগ
ছি খ মিলে ভাল বোলে গৰমত শুনিছো মইতো ঘামেই থাকো মোৰ আছে জাই মই গ ধ ধোকে নাই ই হামি চাগেগা
উম কিন্তু এইডাল ঘামাৰ ঘামৰ স্মেলডাল বৰ বেয়া নহয়
নহয় আকৌ নমনহে জেগা
মোৰ আকৌ বেছি ঘাম মিলে মোৰ গাটো মানে কি আৰু গোন্ধাই অলপ চলপ
নাই মই যিমানে খানো মোৰ গাতো নুগুনধাই মানে
উম ওচৰেদি গলে মনমলাই যাব চি
নাই সেইটো নহয়ে কোনো কবই নোৱাৰে আজিলৈকে জিমত মই গলে পানী মানে টোপাল টোপাল এনেকুৱা লাগে যে মই এবাল্টিঙ মানি ঢালি পেলাই জিমত মই সোমাইছো উম কিন্তু গা নোগোনধাই মানে উম
আত্ছা
সেইকাৰণে চবে কৰে এচোচো লৈ গ'ল অ ভালেই তোমাৰ
মোৰো ভালেই তুমি কি কি এক্সাৰচাইজ কৰানো তাত
কি একচচাইজাৰ দিলে ক আমাৰ প্ৰত্যেকটো দি মানে সপ্তাহটো প্ৰত্যেক দিন বেলেগ বেলেগ আহ আগত মানে টেইচ চল্ডাৰ তাৰপিছতেই টাই চেপ বেলেগ সেইমানে
কি তোমাৰ বাল্কিং কৰা নাই জানো এতিয়ালৈকে বৰ্তমান
মই বাল্কিঙতে আছো এতিয়া
আতছা মই কিমান কেজি‌ লেকৈ এম আছে
মোৰ আশী কৰিব মন আছে বৰ্তমান এতিয়া চিষ্টি এইত কিমান হৈয় আছে
ছিক্সটি এইট মানে আশি কৰিবা
আশি কৰিব লাগে মানে ওৱেট টো লাগে অলপ নাই চোৱা কেটেঙা বদীত থাকিলে ন তুমি জিম কৰি থাকে একো ভাল নালাগে যদি গাত ম মাংস নাথাকে ন বডি বনাই একো লাভ নাই
আচ্ছা মাংস আছেই দেখোন তোমাৰ গাত
এইটো কম আছে গেম খেলিম যে অহাছ কৰিলো সেটো কাৰে লাগে মানে তেতিয়াহলে মানে আকৌ মানে যেতিয়া কাটিং কৰিব লাগিব কাটিং কৰিলে আকৌ পাঁচ কেজি কমি যাব যে
অ অ কাটিং কাটিং কৰিলে মানে।
কাটিং কৰিলে- মানে চোৱা যিটো গাত পানী থাকে পানী ফেট তাৰপিছত তোমাৰ অলপ মাংসও কমি যায় ন' সেই ক্ষেত্ৰত মানে- পাঁচ কেজি কমে।
মানে তোমাৰ স্কিন টো টিচু নিচিনা হৈ যায় যে।
অঁ সেইটো কাৰণে। ত' তেতিয়া এতিয়া জদি মই ছিক্সটি এইট'ত জদি মই কাটিং কৰিবলৈ যাও- ফিফটি ফিফটিত একেবাৰে খিনমিন লাগিব মানে বেয়া দেখিব।
অঁ।
যেতিয়া মই কাটিং কৰিলে ছেভেটি ফাইত প্লাছ ৰখি যাব ন' তেতিয়া মানে অলপ - মানে কি ক'ম আৰু তোমাক গম পাইছাই।
উমঁ উমঁ। সেইটো কাৰণে তুমি প্ৰটিনৰ বস্তু খাব- লাগিব মাংস হবলে।
অঁ।
উমঁ।
চাপ্লিমেণ্টখনো আনিব লাগে যিহে দাম চাপ্লিমেণ্টৰো পইচাই নাই নহয় হাত'ত এতিয়া।
উমঁ উমঁ।
চাপ্লিমেণ্ট দাম তোমাৰ দুহেজাৰ টকা, তিনি হাজাৰ টকা। এক কেজি চাপ্লিমেণ্টৰ দাম চাৰি হাজাৰ, চাৰে চাৰি হাজাৰ টকা। কে টেএম এটা আনিব গ'লে পাছশ টকা এতিয়া
আচ্ছা। বাকী তুমি যে গেম- খেলিব যাব কা'ক নিবা?
কাক নিব মানে কি আমাৰ জিমৰ পৰা যাব চাৰহত।
উম ঘৰৰ পৰা কোনো নাযায়?
ঘৰৰ পৰা তেনেকে নিনো।
হম- হেল্ল'
মানে কোনটো জিম হেল্ল'
অঁ কোৱা?
মানে এনেকে ধৰা এয়া গেম এটা খেল- তুমি এলতেটিক গেম এটা খেলিব পাৰা তুমি মানে কোনোবা এখনে প্ৰেজেন্ট কৰিছা ন'। কোনখন দেশৰ হৈ খেলিছা।
অঁহ অঁহ।
সেইটো হিচাপ মানে যে এতিয়া জিম এতিয়া বহুত আছে এতিয়া মই কোনখন জিমৰ পৰা যাওঁ কোনখন জিমত মই- প্ৰেজেন্ট গেমটো খেলিম সেইটো কথা হয় ন'। ত' জিমৰ চাৰ থাকিব লাগিব মানে মেইন।
আচ্ছা। ঠিকে আছে খেলিব লাগে। তাৰ চাৰ্টিফিকেটখন থাকিলে তুমি নিজেও- জিম এখন খুলিব পাৰিবা।
উমঁ। নিজৰ জিম নুুখিলিলেও বেলেগ জিমত ধৰা ভাল ট্ৰেইনাৰ পষ্ট পালে তা'তো দৰমহা- আছে বহুত।
কিমান মান?
কিমান মান যদি মোৰ ধৰা পাৰ্চনেল ট্ৰেইন যদি মোক ৰাখে কোনোবাই- তেনেহ'লে তো মোৰ ধৰা ষ্টুডেন্ট হিচাপে ধৰা মোৰ মাহে আগত বিশটা ষ্টুডেন্ট আছে ঠিক আছে। ত' পাৰ্চেন জনো মানে- মান্থ হাজাৰ টকাকে বিশ্বত কৈ হাজাৰ- ওলালে মোৰ বিশ হাজাৰ টকা কৈ ওলাব মোৰ মাহত। অঁ ডাইট দিলে এক্সটা ফাইভ হাড্ৰেটৰ ধৰ মানে হাজাৰ- পোন্ধৰ, দুহেজাৰ টকা পইচা পাইছো তেনেকে।
আচ্ছা ঠিকে আছে ন'।
যিমান ষ্টুডেণ্ট হ'ব মোৰ প্লেনেট সিমানে হয় পইচা তেনেকুৱা।
উমঁ আচ্ছা। চব বিলাক জিম জিম বিলাক- ছোৱালী বিলাক কৰিব নোৱাৰে নেকি?
পাৰে কোনে কৈছে নোৱাৰে চবেই কৰিব পাৰে জিম নিজকে ওলাইছে নিজকে ফিট ৰাখিবলৈ যিখন বনোৱা হৈছে
উম সেইটোতো হয় বাৰু কিন্তু ঘৰতো কৰিব পাৰি যিম
ক'ত কোৱা আ জিমত কৰা বেলেগ ঘৰত চব ইকোৱেটমেট নাপাবনা আৰু জিমৰ মানে তোমাৰ ধৰা ই কৰিছা অ ক হা তোমাৰ ভাগৰটো বেছি জিমত মানে এটা মানে। কি কয় তোমাৰ জোজ এটাই বেলেগ থাকে। যিমান এনাৰজ হয়।
আত্ছা আমাৰ তোমাৰ টাউন ফালে আছে। আছে দুই তিনিখনন মান তাত যায়। বাৰু মইে নাই ম যা ভাল নালাগে মই তাকে ভাবিছো। ঘৰতে চ কৰিম আৰু মই মানে জিম নাযও জিম গলে বোলে'ৰা মানুহ নিচনা বহুত হৈ যায়।
যোনবিলাক ছোৱালীয়ে গেম খেলে ধৰা প্ৰতি মানে বনাব বিচাৰে সিহঁতে মানে সেই ডাইন। হয় হা ডাইনাবুলি বা এনাবুলিক বুলি বস্তু এটা আছেই মানে কি হয় ছোৱালীৰ সমন্নতটো মৰি যায় আৰু ল'ৰাৰ সমন্নতটো মানে গাত বেছিকে পৰিচ যায়
আত্ছা
ত আ কিছুমান যিবিলাক ছোৱালীবোৰে চাবচোন যিবিলাক মানে গেম চেম খেলে নহতৰ মুখত চবা অলপ হি আহে ত' সেইটো মানে যেেনে লোৱা জেনেতিিক আহি যায় গাত মানে যে বড বনাবলৈ ছোৱালী বডীটো বনোৱাই নাই বডি বিল্ডিং কৰা মানে
আচ্ছা
সেইটো কাৰণে চবে জিম কৰিলে মানে এনেকুৱা যেনে হয় মানে ভইচ চেঞ্জ হৈ যাব তোমাৰ মানে লুক চেঞ্জ হৈ যাব তোমাৰ
উম উম আমাৰ কাৰণে ছোৱালীবিলাকৰ কাৰণে বেস মডেলিং আৰু মডেলিংটো বেষ্ট আমাৰ কাৰণে কাৰ ্ হেল্ল' হেল্ল' আহ কোৱা অ অ তই নেটটো বেয়া নেকি মাতো অহাই নে তোমাৰ কাঠ খা থাকাকৈ ছাৰ
অ অ মোবাইলটো মানে ঘাম সোমালে এতিয়া শুনিছা
অ শুনিছো
অ মানে ডিছপ্লেনৰ ওপৰত সিও ভাঙি আছে যে কথা পা থাকিলে মানে ঘাম সোমাই যায় মানে অলপ আামি আছো যে গৰমত সেইকাৰণে কোৱা
এটা কাম কৰিব ৰে ফোনডাল লৈ ল'বা
এয়াৰফোনডাল লগৰ এয়াৰফোন মানে কি মোৰ ৱায়াৰডাল কাম নকৰে এয়াৰফোন চাইছো এবাৰ পোন্ধৰ মানে হ পইচাটো অলপ কট পৰি আছে মানে এতিয়া সেইটো কাৰণে
আত্ছা এটা কাম কৰিবা নহ'লে যেতিয়া পাপা এতিয়া তোমাৰ মানে যোনখিনি প্ৰয়োজনীয় বস্তু সেইখিনি ফাৰষ্ট লৈ ল'বা
উম ল'ব লাগিব এই বহুত ক্ষেত্ৰত নোৱাৰি নহয় এতিয়া ধৰা কিছুমান সময় দৰকাৰী নে ন
উম উম
তেনেকে ধৰা কিছুমান বস্তু লব গলে ল'ব নোৱাৰি আৰু
সেইটোয়ে মানে যেতিয়া আহে প্ৰব্লেমছ বিলাক কিন্তু বহুত আহে তেত- এতিয়া যেতিয়া তোমাৰ হাতত পইচা আহিব।
ত নিজৰ বস্তুটো বাদ নাই চবক যায়গে আৰু।
মানে নিজৰ কথা বেছি চিন্তা নকৰা আৰু।
উম আৰু কোৱা।
উ তোমালোকৰ কি বনালে ভাত।
আ এতিয়া মাংস নিছিলে চ পৰা আজি দেওবৰীয়া বজাৰলে যে চ' মাংস নিছিলেগে ত। এই মাংস বনাইছে নেকি মাহতে। ভাতো ভাত খালো এই কালি মাছ মাৰিছিলো মানে মাছেদিয়ে ভাত খোৱা হ'ল অলপ।
অ কৈছিলা যে ন চিতল মাছ পালা।
উম চটো মাছ পাইছিলো আজিও পাইছো নাপালো এতিয়া আকৌ সন্ধিয়া খনৰ ৰদটো কমিলে আকৌ অকন চ। পাম বাৰু পাম নেকি।
উম উম। তাকে তোমাৰ তাকে ভাবি আছিলো চাৰ ভকনত ক'তো যাব হোৱা নাই য মই বোলো। আমাক সুধো ক'বাত যাবা নেকি চাম আৰু ভেকেশচনত কাৰণ এতিয়াাতো ক'তো যোৱা নহয়ে আৰু। যাবা নেকি কৰ'বাত।
তাকে এজাৰৰ পৰা যাই বৰুদিন যোৱা নাই ফুৰিবলৈ তাকে হে ভাবিছো মই চিনেমা। চবকে যাওঁ নেকি তোমাৰ এই হলত নতুন চিনেমা আহিলে।
নতুন চুটমাৰ আছে চলি আছে ন চুপা চুপিখন আছে কওক তিল। খন আছে আকৌ ৱেলকাম টু দ জংগল আছে।
চৰি অসমীয়া চিনেমা মইা বেয়া পাও মানে চাবে নাচাও মানে।
মই আকৌ চাম বুলিয় ভাবিছো লগৰখিনিৰ লগত।
উ মই এখন ভাল নাপাওঁ অসমীয়া চিনেমা মানে মোৰ চাব মন নযায় মানে অলপ। এইষ্টৰি ভাইছিলো বনালে মাৰ চিনেমাও চাই ভাল লাগে ধৰা এইবিলাক অসমীয়া চিনেমা মান চিনেমা বনাব নহয়ে নাই। ন ভাল।
উম মই আকৌ ভাল লাগে দেই প্ৰথম যোনখন চপা চুপি মানখন আহিছিল দেই সেইখন। বেছি ভাল লাগিলে মোৰ।
উম।
এতিয়া এইখন বা কেনেকুৱা লাগে এতিয়া গৈ চালেহে গম পাম। অ আকৌ আমাৰ। এনিমিৰো দিব নহয় এখন তোমাৰ ডিমানছ লেয়াৰৰ।
ওম ডিমানছ লেয়াৰ আহিব তাৰপিছত তোমাৰ স্পাইডাৰমেন হোম আহিব আকৌ ডমছ ডে আহিব।
টেক টাইটেনখন আহিব।
পেৰাছে আহিব। কেইখন চাবলৈ ভাল হ'ব আৰু মানে দমছনাখন চামগে তোমাৰ ভাবিছো তাৰপিছত তোমাৰ এ স্পাইডাৰ মেন হোম সেইখন চামগে।
যদি তোমাৰ এটেকন টাইটেনখন স্কীণত দিয়ে ন বহুত ধুনীয়া লাগিব চাবলে। মানে যোনখিনি মেইন মেইন খিনি আৰু। খিনি যদি দিয়ে স্ক্ৰীনত বহুত ভাল লাগিব ছাই।
হয় নো চাব মোবাইলটো ব প্ৰব্লেম আছে নহয়।
এনিমি আজিলৈকে অহাই নাই ক'ব গ'লে।
আহিছে ডিমনছ শ্লেৰাৰখন আহিছিলে নেকি? অ মুম্বাইত আহিছিলে অহ।
উম আমাৰ ইয়াত নাই আহা এ তাহাই নাই আজিলৈকে।
ফনে আহিছে তোমাৰ হেৰি আহিছে কি বুলি কয়। এইটো মই স্পাইডাৰমেনখন মই হলত চাইছিলো গে।
অ নাজানো মই নাইচোৱা। কিন্তু মই জনামত। ততে অহা নাই নেকি?
উম। নাই এতিয়ালৈকে অহা নাই তুমি নতুন এনিমেচন চিনেমা খ চালাই এই তোমাৰ কি আছিলে! হপাৰ্চ নেকি কিবা এটা আছিলে হোপাৰ্চ আৰু এখন আছিলে তোমাৰ এই নতুনক চুৱেপ আছিলে চুৱেপ চাইছিলে এখন?
হোপাৰখনন কি তোমাৰে ভালুক তোৰ।
ভালো নহয় তোমাৰ এই কিবা এই যে গাঁত খানে যে এইবিলাক, যে পুহুৰ জান বিলাকত যে ডেম টাইপৰ বনাই যে পলেতি পাছৰ নিচিনা,
অ অ অ
ভাল লাগিলে কিবা এটা।
উ মই নাইছোৱা মানে তেনেকুৱা এনিমেচন বোৰ নাচাও এ।
উম তাৰপিছত এখন আছে চুৱে চুৱেটখনো বৰ ধুনীয়া হৈছে কিন্তু চাবলৈ দেই এইখন।
অ আকৌ যে যোনখন যে আমি যে, তুমি যে চাব দিছিলা যে তোমাৰ যাদুগৰী নগৰি যে, এনিমেশন সেইখনৰ চিজন আহিছে নে চাগে?
সেইখনৰ চিজন নাই অহা নেকি এতিয়ালৈকে মই বৰ্তমান মানে একো চাব পৰা নাই মানে কি আ-